তোমাৰ খবৰ পাতি ভাল?
শুনিছানে, ভাল ভাল।
হয় শুনিছো। তোমাৰ
ভাল ভাল।
বাকী কি কি কৰি আছা তুমি? শুনিছো শুনিছো।
তুমি অ মোৰ ভলিউমটো হেৰিতটো কম হৈছে। এনেই আছা নেকি?
ভালে আছো ভালে আছোঁ। বৰষুণে দি আছে চোন আজি।
কি প্লেন। আজি বৰষূণ দিছে ন এতিয়া?
অ বৰষুণ দিছে ইয়াতে। তোমালোকৰ ফালে দিয়া নাই?
দিছে দিছে দিছে।
অ হয় হয় হয়। হয় হয়। আজি প্লেন মানে আজি প্লেনটো অ অলপ দেৰিকে গা ধুলে ধুলো নুধুলে ভাত চাত খাই খুম আৰু আৰু। একো কাম নাই আজি।
দুপৰীয়া দুপৰীয়া কি আছে খানা তোমাৰ?
দুপাৰীয়া মাটান চাগে।
মাতা আ ছাগ-ছাগলী মাংস?
ছাগলী মাংস।
অ ছাগলীৰ মাংস বুলি ক'বা।
ছাগলীয়ে ছাগলী।
অ ছাগলীৰ বুলি ক'বা।
অ বাকী তোমাৰ
ছাগলী খুব খোৱা নেকি ঘৰত?
মানে? নু-নুসুকাও।
ছাগলীৰ মাংস খুব-খু-খুব খোৱা নেকি ঘৰত?
নাই নাই নুখোকাও।
নহয় নহয় ঘৰত কাম আ চলে ন'।
চ-চলে-চলে-চলে-চলে অ খোৱাৰ কথা কৈছা মই সুকোৱা বুলি শুনিছো।
অ-অ-অ-অ-অ নাই মই খোৱাৰ কথা কৈছোঁ তোমাক।
অ ঠিকে আছে বাৰু। বাকী আজি অলিম্পিকৰ বিষয়ে অলপ কথা পাতো বুলি ভাবিছো, মানে অলিম্পিক
অলিম্পিক
ক দেখিছাই নি ই-ই-ইণ্ডিয়াৰ টিমে বহুত পি-পিচাই আছে অলিম্পিকত। ই-ইণ্ডিয়াৰ মানে হয় হয় ইণ্ডিয়াৰ খেলুৱৈ বহুত পিছ পৰি আছে অলিম্পিকত, বাকী তোমাৰ মত
তুমি কি ভাবা আজি? মোৰ মোক ক'বা দিছা ন'?
হয় হয় তো-তোমাৰ মতে কি?
মোৰ মানে অলিম্পিকৰ কথা ক'ব গ'লে অলিম্পিকত ইণ্ডিয়া পিছ পৰি আছে মানে তোমাৰ মানে কি আমাৰ ইয়াত বহুত তাৰ মানে তলৰ মানে তলৰ লেভেলৰ পৰা কথা কৈছো মই যিটো আমাৰ নিম্ন শ্ৰেণী আছে
হয়-হয়-হয় কোৱা।
তাৰমানে আমাৰ গাঁৱে ভূঞে বহুত ভাল, ভাল, ভাল খেলুৱৈ আছে তোমাৰ।
হয়-হয়-হয়।
সেইবিলাক তাৰ মানে নাচায় আৰু অলপ তোমাৰ হেৰি তোমাৰ সেইবিলাক প্লিয়াৰক খেলুৱৈক নিব লাগে এইবিলাক।
হয়-হয় এইটো বাৰু ময়ো ভাবো মানে আমাৰ আমাৰ অসমতে মানে এতা যদি ভালকে চাৰ্জ মান চাই যদি ভালকে চ' বহুত খেলুৱাই ইয়াৰ পৰা ভা ভাল ওলাব। এয়াতটো আজিকালি মানে জোনে কচিং কৰে এওঁকে লয় অকল।
অ-অ আৰু গাঁৱে ভুয়ে যদি অলপ ঘূৰাই তোমাৰ
হয়-হয়-হয় হয়-হয়-হয়।
হয়, এটা তোমাৰ এটা তো তোমাৰ টিম বনাই দিব লাগে যে এটা তোমাৰ টিম বনাই টিম টো তাৰমানে গাঁৱে-গাঁৱে চাব লাগে এইটো অলপ।
এ-এ-এ এটো। এইটোও কাৰণ তাৰপিছত এ-এ এতো খেলত কষ্ট কৰিব লাগিব মানে যোনটো খেল খেলে। চেৰ যেনেকুৱা বেডমিণ্টন, হ'কী, বক্সিং। তাৰপিছত, তাৰপিছত আৰু কি অ খাখোচিম খাতোৰা।
উম।
এইগিটাত মানে অলপ কষ্টও কৰিব লাগিব টিম গিটা মানে টিমৰ প্লেয়াৰ গিটা। খে, খেলোৱে গিটা।
আৰু তুমি আৰু তুমি কি জানা? অলিম্পিকৰ বিষয়ে অলপ কোৱাচোন।
অলিম্পিক তোমাক এটা কথা সুধোঁ অলিম্পিক মানে ইণ্ডিয়াত কেতিয়া হৈছিল প্ৰথম মানে ইন্দি ভাৰতৰ টিমে অলিম্প অলিম্পিকত কেতিয়া প্ৰথম জ যুক্ত কৰিছিল মানে জইন হৈছিল?
জ ইন হৈছিল আৰু তোমাৰ প্ৰথম
মানে অ, প্ৰথম।
অ, কেতিয়ানো? মই পাহৰিছো হ'লো তুমি কোৱা।
এইটো ঊনৈশ চন আছিল ঊনৈশ মানে ঊ। নাইনট নাইনটিন হাড্ৰেড ঊনৈছ
অ, উনৈছ ঊনৈশ চনত।
অ। ঊনৈশ চনত মানে প্ৰথম ভাল ভাৰতীয় হিচাপে ভাৰতৰ দলুৱে মানে দলটোৰ হিচাপে
অ।
মানে অলিম্পিকত যোগদান কৰিছিল।
হয়, আৰু কি দল গৈছিল নো, তোমাৰ কি, কি খেলত গৈছিল জানা নেকি?
অ, প্ৰথম মানে প্ৰথম ভাৰতীয় মানে হ' হকী খেল যে আছে হকী
হকী হয়।
হকী হকী খেলত প্ৰথম সোণৰ। পদক লাভ কৰিছিল? মানে হকী খেলত প্ৰথম ভাৰতীয় দলটোৱেই মানে সোণৰ পদ লাভ কৰিছিল। সোণৰ পদ, প্ৰথম ভাৰতীয় দলটোৱে আছিল।
ভাল কথাই ভাল কথাই জানি
আজি জানিলো ভালে লাগিল তোমাৰ পৰা। আৰু তুমি হেৰি অ' হকীৰ কথা ক'লে যে হকী আমাৰতো ৰাষ্ট্ৰীয় খেল হকী হয়।
হয়, হয়, হয়, ৰাষ্ট্ৰীয় খেল হকী হয়।
ৰাষ্ট্ৰীয় খেল হকী হয়, আমাৰ হকী এতিয়া বহু পিছ পৰি গৈছে কিন্তু।
হকীও বহুত পিছ পৰি গৈছে, হকী মানে এতিয়া মানে মানুহে খেলৰ ইম্পৰ্টেঞ্চ বুলি ক'লে ক্ৰিকেট, ফুটবল এইবিলাকে বেছি দিয়ে। বাকী যে বেডমিন্টন আছে হকী আছে। বক্সিং আছে এইবিলাকক মানে বহুত ইম্প গুৰুত্ব দিয়া কমাই দিছে।
অ', হয় হয় আৰু মই ভাবো আমাৰ ইয়াত কেইটামান ভাৰতত মানে কি হয় মানে কি ক্ৰিকেটত বহুত হেৰি দিয়ে তাৰমানে ক্ৰিকেটক মানে বহুত হেৰি কৰে।
অ', ক্ৰিকেটটো বহুত মানে উম আ গুৰুত্ব দিয়ে ক্ৰিকেটক বহুত গুৰুত্ব দিয় হয় হয়।
সেইকাৰ সেইকাৰণে সেইকাৰণে বাকী খেলসমূহৰ পিছ পৰি গৈছে।
হয়, হয়, হয়।
সেইকাৰণে বাকী অলিম্পিকত মানে মেডেল নাই আমাৰ সোণৰ মেডেল নাই ব্ৰঞ্জৰ নাই।
তুমি মেৰিকমক চাগে চিনিয়ে পোৱা।
অ', মেৰিকোমক চিনি পাওঁ মই চিনি পাওঁ মানে আমাৰ মণিপুৰৰ ন ন নৰ্থ ইষ্টৰে হয়।
হয়, হয়, হয়।
উত্তৰ পূব ভাৰতৰে হয়।
মেৰিকমো বহুত মানে ভাৰতৰ কাৰণে স পদ লাভ কৰিছে, সন্মান কঢিয়াই আনিছে।
অ', মেৰিকমে তোমাৰ কি মেডেল পাইছিলে ন?
বা মেৰিকমে আ গ'ল্ড মেডেল পাইছিল, গ মানে গ'ল্ড পদ পাইছিল গল্ড পদ।
অ', কিবা এটা চিলভাৰো পাইছিল নেকি চিলভাৰ নে
অ', চি চিলভাৰও পাইছিল গ'ল্ডো পাইছিল, মানে মানে চিলভাৰ চিলভাৰ অ' চিলভাৰো পাইছিল চিলভাৰ পদো পাইছিল। মানে সোণৰ পদো পাইছিল।
আৰু তোমাৰ ব্যক্তিগতভাৱে তোমাৰ ব্যক্তিগত তোমাৰ খেলত মানে অলিম্পিকত অ' যিটো আমাৰ এইটো এটা টিম হিচাপত খেলে মানে
হকী তাৰ তাৰ পিছত বেডমিন্টনটো মানে চিংগল চিংগল প্লেয়াৰ মানে চিংগল চিংগল খেলুৱৈ থাকে ন তাত।
হয়, হয়, হয়, এই তোমাৰ আৰু তোমাৰ এজনে পাইছিল অভিনৱ বিন্দ বুলি শ্বুটিং যে কৰে তোমাৰ। ৰাইফলে তোমাৰ হেৰি
তাৰপিছত এ নিৰাজ চৌপ ৰা চিনি পোৱা চাগে তুমি নিৰাজ চৌপ্ৰা উম হয় হয়। উম, নিৰাজ চৌপৰাও তেওঁ ৰিচেণ্টলি পাইছে তেওঁ কেইদিনমান আগতে পাইছে সোণৰ পদ পাইছে।
হেৰিত পাইছিলি ন, তোমাৰ কিহত আছিল, এইটো জেবলিং ত পাইছিল নেকি?
জেবলিঙত পাইছিল, অ, হয়, হয়, ঠিকে কৈছা।
যেপ জেপলিংকত পাইছিল কিজানি!
জেবলিং থত পাইছিল, ঠিকে কৈছা।
অ, নিৰা ভাল খেলে কিন্তু তোমাৰ জ ভাল ধলে।
হা! হা! কি কি ক'লা?
জেবলিং ভাল দলাই নিৰজ চক্ৰই।
হয়, হয়, তেওঁ মানে এয়া পাইছে, তেওঁ আহ মানে অঁ, খুণৰ পদ পাইছে তাত জেবলিং থ্ৰত।
অ, অ, অ, অ, হয়। আৰু কোনোবা আৰু কোনোবা তোমাৰ চিলভাৰ-টিলভাৰ এইবিলাক পাইছে, পাইছে হেৰি পাইছে তোমাৰ অ, ব্ৰঞ্জ।
অঁ নামটো মই ভালকে নাজানো, কিবা সিন্ধু নাম আছিল, মাজতে পাইছিলো।
পি বি সিন্ধু, পি বি সিন্ধু দিয়া।
এই পি বি সিন্ধু আছিল চাগে! তেওঁৰ অৰিজিনেল নামটো বাৰু গম নাপ পাওঁ। তেওঁ কোনটো বহুত কেইখন বহুত কেইটা মানে, বাৰ্তা লাভ কৰিছে, মানে ভাৰতৰ কাৰণে।
মানে আগৰ আগৰ চাই মানে অলিম্পিকত, মানে ভাৰতীয় দলে মানে, অলপ-অলপ মানে এতিয়া মানে হৈ আছে, মানে আগবাঢ়ি যাই আছে মানে।
হয়, হয়, হয়।
হয়নে!
হয়, হয়। তোমাৰ হেৰি অ অ, পি বি সিন্ধু তোমাৰ বেডমিণ্টন খেলে নেকি!
হা! হা! কি ক'লা?
পি বি, পি বি সিন্ধু তোমাৰ বেডমিণ্টন খেলে।
হয়, হয়, পি বি সিন্ধু তেওঁ বেডমিণ্টনত এ আহ, গোল বঁটা লাভ কৰিছিল, তাৰপিছত একবাৰ অ, চাগে ডায়মণ্ড বঁটাৰ লাভ কৰিছিল চাগে!
এ, ডায়মণ্ড গ'ল তোমাৰ হেৰিতো, তোমাৰ সোণৰ আৰু এইটো একেই নহয়।
অঁ, এক একে মানে অলপমান ওপৰত ন!
নহয়, নহয়, সোন আৰু ডায়মণ্ড-ডায়মণ্ডটো হৈছে ইংৰাজীত গ'ল্ডত হেৰি বুলি কয় নেকি! ডায়মণ্ড বুলি নাথাকে অলিম্পিকত
সোণৰ আৰু কিবা সোণৰ পদ আৰু কিবা আছে।
চিলভা-চিলভাৰ হেৰি পাইছে, কিন্তু ব্ৰঞ্জ পাইছে নেকি!
ব্ৰঞ্জ টো বহুত তলত থাকে, ব্ৰঞ্জ পোৱা নাই। এ, কিবা কয় এইটোক, হয়, হয়, হয়, মাজত। ব্ৰঞ্জ, চিলভাৰ, প্লেটিনিয়াম, প্লেটিনিয়াম।
অঁ, প্লেটিনিয়াম অসমীয়াত কি বুলি কৈছা?
অসমীয়াত বাৰু কি কয়!
ব্ৰঞ্জ, তোমাৰ অ, তাৰে পিছত অ, আৰু এটা থাকে কিবা, তোমাৰ
হয়, হয়, প্লেটিনিয়াম প্লেটিনিয়ামটো অসমীয়াত কিবা আছিল মোৰ নামটো মনত আহি আছে কিন্তু মুখত ফুটা নাই।
মোৰো ফুটা নাই পাহৰি গৈছো।
হয়, তাকেটো।
সেইটোৱে আৰু।
উ, বাৰু এইটোয়ে অ-অলিম্পিকৰ আগৰ চাই মানে বহুত বাঢ়ি গৈছে মানে আগত যেনেকুৱা খেলিছিল এতিয়া অলপ মানে আগবাঢ়ি আছে আৰু ইণ্ডিয়ান খেলুৱৈটো সেই
হয়, হয়, হয়।
অলপ আগবাঢ়ি আছে যেনেকুৱা বেডমিণ্টনতো আগবাঢ়ি আছে।
অলিম্পিক তোমাৰ প্ৰথম অলিম্পিক ক'ত হৈছিল জানা নেকি?
প্ৰথম অলিম্পিক প্ৰথম অলিম্পিক এইটো
গ্ৰী্চত হৈছে নেকি?
গ্ৰীছত ন'?
অ', গ্ৰীচত হৈছিল।
অ', কিমান চনত হৈছিল এইটো ক'ব পাৰিবা?
এইটো মই পাহৰিলোঁ বাৰু গ্ৰীচত বুলি জানো আৰু মই।
অ', মই বাৰু জানা নাছিলো তোমাৰ পৰা শিকিব পালো আৰু গ্ৰীচ বুলি। বাকী বন্ধু ঠিক আছে দিয়া আৰু অলিম্পিকৰ বিষয়ে আৰু আগবঢ়াই লৈ যাম কেতিয়াবা হা বন্ধু।
লৈ যাম পিছত লৈ যাম।
ঠিক আছে ঠিক আছে বন্ধু ৰাখিছোঁ।
অ', ঠিক আছে ৰাখিছো।
হয়, হয়।